নমস্কাৰ নমস্কাৰ অ আছো দিয়া অলপ বিশছ্
অ অ মইতো আৰু বিশ্ৰাম কৰি উঠিলো আৰু বিশ্ৰাম হৈ উঠিলু ৰ'বা
অ মাততো অলপমান বুজি পোৱা নাই
অ বিশ্ৰাম কৰি উঠিলো ৰবা শুনিছা
অ অ উঠিলো মই মানে অ উঠিলো ৰ এতিয়া মানে এটা বস্তু বনাবৰ কাৰণে মানে উপকৰণ খিনি মানে এটা হ কৰি তুি কানি কঁঠলা কঁঠালৰ যি জেলি বনোৱা বুলি
অ অ অ
যি মে আমৰ জেলি বনাম বুলি ভাবিছো মানে আছে এইকেইদিনটো এইকেইদিন ফল মুলৰেদিন হয় ন হ'লে আৰু ঘৰত বহুত আম আনিছে মানে স্বামীয়ে হ'লে আৰু মই ভাবিছো জেলে বনাও নেকি কালি মোক তুমিও ক'লা কথাল এইটোও মোৰ মনত পৰিলে তাৰপিছত মই আমৰে জেলি বৰা কে জি
অ দিয়া দে ভালে কৰিছা দিয়া আমাৰ যনিতো নাজানো বাৰু মায়ে বনাই মই নাজানো মায়ে বনাই ৰাখে অ মই মনটাা
উম উম ভাল লাগে ভাল লাগে ঘৰতে বনাই খাব লাগে জানানে এইবোৰ কিনি খোৱাতকৈ আৰু মানে মোৰ ল'ৰাতটো আছে নহ সিও মানে অ ৰিতিৰ লগত খাই ভাল পায় আৰু মানে মানে মই মানে উ বিদ্য়ালয়তো দি পঠাও টিফিনত
উম উম উম উম
এনে তোমাক কৈ দিছো বাৰু মই মানে তুমি বনাবাচোন ল'ৰাক দিব পাৰিবা তুমি খাই ভাল পাব
অ অ স ৰুটিৰ লগত খাব পাৰিব
অ উিক লগ লগত খাব পাৰিব আৰু কেকৰ কেকৰ লগতো খাই ভাল লাগে কিছুমানে অ কতো লগাই হয়
মানে চলাইজৰ লগত
উম পধৰিতো ক কৈ আছো ৰ'বা দেই অ ত ম আাছেই চাগে ন বনাব পাৰিবা অ পকা আম ল'বা বুজি পাইছা পকা আম ল'বা। পকা আম দুইটা প্ৰায় দুই কাপ উম দুই কাপ মান দুইটা ল'বা আৰু।
উম উম উম।
অলপ বনাইছা আগতে ভাল আম উম অ ভাল হলে বাৰু যদি ল'ৰাই খাই বাৰু খোৱাদ পালে আৰু বনাম পিছত সেনেকুৱা আৰু ন মানে প কা আম লৈছো আৰু দুইটা আৰু চেনি মই ডেৰ কাপ লৈছো আৰু ৰুচি হৈয়ে কম-বেছি পৰিমানে লব পৰা তুমি যদি বেছি চেনি খোৱা বেছি লব পাৰা মই দেৰ কাপেই লৈছো।
অ অ যোনে কোনোবাই বেছি মিঠা খাই বেছিকে লব পাৰে আৰু।
হয় হয় আৰু নেমুৰ ৰস মানে এচামুচ ল'বা। নেমুৰ ৰসটো লাগে আৰু পানী ডেৰ কাপ লৈছো। বুজি পাইছা? আৰু এতিয়া বনাও মই দুইটা কৈ আছো ৰবা তোমাক দেই। আমোৰ বাকলি গুচাই গু গুটিটো গুচাই আঁতৰাই বৰাটো মানে মাজৰ আঁতৰাই সেই কৰিবা তুমি উ মানে মাজৰ খিনি গুটিটো উলিয়াই মানে বাকলিটো গুচাই ল'বা
অ অ।
আমৰ বাকলিটো চেলাই আৰু ব্লেণ্ডাৰত মিহিকৈ পিচি ল'ব লাগিব তাৰমানে মানে আমখিনি আৰু।
অ অ।
অ ব্লেণ্ডাৰত মিহিকৈ মানে পিচি ল'বা আৰু তুমি মেচিনতো পিচি ল'ব পাৰা।
উম উম উম।
মিহি হ'ব লাগিব আৰু বস্তু মানে উ মেচিনতো পিচি ল'ব পাৰা তুমি। অ আমখিনি উলিয়াই এখন পাত্ৰত আমৰ আমখিনি পানী আৰু চেনি দি মানে মধ্যমীয়া জুইত মানে অলপ লৰাই থাকিব লাগিব কেৰাহী এটাত।
অ আমখিনি বঢ়াই দিব লাগিব?
অ অ কেৰাহী এটাত তুমি ধৰা কেৰাহী এটাত উম কম জুই দিব লাগিব দেই। আমখিনি দিবা, পানী পানী দিবা যিখিনি লৈছিলা আৰু চেনিখিনি দি জুইত লাহে লাহে লাৰি থাকিবা আৰু মাজে মাজে মাজে লৰাই থাকিব লাগিব আৰু যাতে তলত নালাগে তলত লাগি যাব পাৰে।
পাৰে পাৰে অ হয় দিয়া।
তুমি মানে অলপো বেলেগত যাব নোৱাৰা তাত লৰি মানে কি লাৰি থাকিব লাগিব, লৰাই থাকিব লাগিব মিশ্ৰণটো অলপ ডাঠ হ'লে নেমুৰ ৰস দি ভালদৰে মিহলাই তুমি আৰু পাঁচ দচ মিনিট ৰাখিব লাগিব তাৰমানে। অলপ যেতিয়া লাৰি লাৰি ডাঠ হৈ যাব নহয় মিশ্ৰ বুজি পাইছা ডাঠ হলে তুমি নেমুৰ ৰস দি দিবা এচামুচ যে নেমুৰ ৰস দিব দিছিলো
অ অ হয় দিয়া
দিবা নেমুৰ ৰসটো দি ভালদৰে মিলাই দিবা মানে কৰচেৰে মিনিট মান সেনেকৈ ৰাখি মানে লৰাই থাকিব আৰু
উম উম উম।
হব লাগিব জেলি জেলি জেলিৰ দৰে দাঁত হলে কি কৰিবা জেলিটো যেনেকুৱা দাত হয়
অ ৰঙা ৰঙা হ'বনে, ৰঙা হ'বনে?
অ ৰঙা বনাই তুমি অলপ কালাৰ মানে কি ৰঙিল কালাৰো, দিব পাৰা ৰঙো দিব পাৰা কিন্তু ৰংটো মই দিয়া নাই বাৰু। নালাগে আমাৰ কলাৰটো হওলেই ভাল লাগে। আৰু বেলেগৰো কিয় ৰং লাগে ৰঙা লাগে নালাগে নহ। আছ বা জেলিৰ দৰে ডাঠ হলে জুই বন্ধ কৰিবা জুই বন্ধ কৰি অলপ ঠাণ্ডা হ'বলৈ দিবা। বুজি পাইছা অ',। তাৰ পিছত সম্পূৰ্ণ ঠাণ্ড হব লাগিব দেই সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত পৰিষ্কাৰ শুকান কাচৰ বটলত ভৰাই ফ্ৰিজত থৈ দিবা হলে হৈয়ে গ'ল আৰু। আৰু খোৱাৰ খোৱাই মানে কি আৰু তুমি বা পাও ৰুটিৰ লগত খাব পাৰা ব্ৰেড বা ৰুটি এনেকে কেকৰ লগত সেনেকৈ খাব পাৰা। ধুনীয়া লাগিব একদম মানে সহজ একো নালাগে বহুত সহজ হয়।
অ', এইবিলাক মানে কিনি খোৱাত পৰি কিনি খালে অলপ ধৰা কিবা
আৰু মানে অ, হয় ল'ৰা ছোৱালীকতো কিনি একো বস্তু দিবই নালাগে। জানে সিহতক মানে ঘৰত বনোৱা দিব লাগে। হয়, হয় বাকী তুমি আৰু কি বনাইছা এনে কোৱাচোন
মই আজি বনালো তুমি সিদিনা কলা বৰা বৰা ভাজি টেঙা যে খাই বুলি ক'লা
অ', মনে
আহ বনাইছো আজি বনাইছো্ আজি মানে গৰম ক গৰম লাগিছে যে সেইটো খালো আৰু
অ', গৰমত খাব লাগে মানে অ', বেছি গৰম পৰিলেতটো খাবাচোন বঢ়িয়া লাগে। টেঙাটো অলপ দিবা বেছি কৈ তুমি পিছে কি টেঙা দিলা তাৰমানে ঠেকাৰা টেঙা দিলা নে নেমু টেঙা দিলা। অ', তুমি আৰু বেয়া পোৱা বুলি কলা যে সেইদিনা ঠেকেৰা টেঙা।
মই আৰু থেকেৰা টেঙাই দিলোঁ আৰু যি আছিলে ওচৰতে সেইটোৱে দি দিলোঁ আৰু।
অ', ঠিকেই ক
আৰু কাটি থাকি নাথাকিলো আৰু নাই গৰম কাৰণে খাব ভালে লাগিল। আকৌ বৰা সেৱয়া বনালো তাৰ পিছত নৰসিংহৰ পাতৰ সেয়া বনালো। মানে চব বনালো অ সেইটোও বনালো বনালো। না
উ।
খাই ভাল লাগিছে বাৰু ভাল লাগিছে খাই মাও ভাল পাইছে খাই। লৰাও ভাল ভাল পাইছে লৰাও কৈছে ভাল লাগিছে মা আকৌ কালি বনাব বামে আছ
উম আৰু নৰসিংহৰ মানে তুমি পুৰা মচমচিয়াকৈ ভাজি দিছা জানা নাই তেলত অ', আৰু মানে বস্তুটো কি অলপমান জলকীয়া গুড়ি দিছা। উম, উম আৰুটো ভাল লাগে নৰেঙৰ পাত্ৰতো এনে ঔষধি গুণ আছে। বহুত। দালিটো দি মইতো দালিটো দিও মই কেতিয়া কেনেক দিও জানা দা খন ফুৰত মাৰিলে আৰু কেতিয়াবা তেজপাত নিদিও নৰিংৰ পাতে দি দিওঁ তেলত।
অ', সনেক ভাল লাগে ন সনেকে দিয়া নাই, নাই এনে
দিবাচোন পাঁচফোৰণ দিবা কেইটামান এ নৰসিংহৰ পাত কেইটামান তেলত দিবা। আৰু শুকান জলকীয়া দিব পৰা এটা ধুনীয়া লাগে, সেনেকৈ মাৰি দিবাচোন। ইমান ধুনীয়া এটা গোন্ধ ওলাই মানে অফিচ দিব পৰা নিদিব পাৰ তোমাৰ কথা আৰু দিলেও দিব পাৰা নৰসিংহ পাত দিবা মানে বহুত ধুনীয়া গোণ্ড এনেও দালিত মিহলি কৰি মানে খাবই লাগে। মানে বহুত মানে উপকাৰ আছে ল'ৰা ছোৱালীক খুৱাব লাগে।
অ', আমাৰ ইয়াতে মানে গছডাল মানে তাত পোৱা নাযায়।
পুতিবা আকৌ ঠাই আছে যদি আহ পুতিব পাৰিবা তুমি
অ', পুটি ৰবা এটা মান।
ঘৰত থাকিলে ভাল আৰু ন খাই থাকিব পাৰি।
তুমি সেই অ ত মানে বেউলা লক্ষিদাৰৰ কাহানিটো জানানে।
বেউলা লখিম মানে এই মনসা পূজাৰ কাৰণে যে সেই আছে, সেই আছে যে অ শুনিছো বাৰু মনসা পূজাই যে হয় বুলি কৈছে যে কিবা পুথি এখন আহি পৰিছিল অলপ চলপ জানো বাৰু ইমান থুলমূল জানো আৰু গোটেই খিনি নাজানো আৰু তোমালোকৰ এতিয়া শুৱালকুছিৰ মানুহ তুমি বেছি জানিবা ন।
নাই নাই বেউলা লখিন্দৰ যে বেউলা লক্ষীদাৰক যে মনসা মাই যে খুটিয়াই এই আদি পূৰ্বৰে কাহিনী আৰু এইবিলাক ধৰা সত্য যুগৰে কাহিনী বুলি ক'ব পাৰি। মানে এসময়ত মানে এজন, এজন ল'ৰা ৰজা আছে। তেওঁৰ নাম আছিলে সেয়া আহ লক্ষিণ দা মানে কি চান্দ সদাগৰ। মানে তেওঁ, তেওঁৰ ছয়জন ল'ৰা আছিল। মানে ছয়জন ল'ৰাৰ সাত নম্বৰ জন হ'ল দে লক্ষীনদৰ। ছয়জন ল'ৰা মানে তেওঁ মানে মনসা মাক পূজা নকৰে। অকল শিৱ, শিৱ বাবা পূজা কৰে তাৰপিছত মনসা মাক পূজা নকৰে তাৰ পিছত আহিব পুজা শিৱ পূজা কৰে মনসা মাক তাৰমানে মানে তেওঁৰ থাপনাতে নাৰাখে এনেকুৱা আৰু পূজা কৰে মোক যদি পূজা নকৰে তেওঁৰ বংশ বৃদ্ধি হব নিদিও, মানে তেনেকৈ কলে। অ তাৰপিছত আৰু মানে এতিয়াও সেনেকে ভাবে। দি আছো বলা যোৱা।
উম,
সেনেকে এইটো লোৱা এ মানে কি হয় পিছত এনে আৰু এনেকি এ গোটেইজন লৰা কিবা বিয়া হয় নেকি। বিয়া পাতে বিয়া পাতিলে তেওঁ, এই যিদিনা ষোল হাজাৰ যে মানে তেওঁ মনসা মাই আহি তেওঁলোকৰ এ সাত ছয় জন ল'ৰা যে আছিল তেওঁৰ, তেওঁৰ ল'ৰা আৰু চান্দ সদাগৰৰ লৰা মানে পিছত তাৰপিছত তেওঁৰ আহ তেওঁৰ ল'ৰা কেইজনক মানে মনসা মাই মানে মানে ফুল শৈজা ৰাতিয়ে মানে খুটিয়াই মাৰি পেলাই আৰু এনেকোৱা। তাৰপিছত লাষ্টৰ শেষ ল'ৰাটো আছিল মানে কি লখিন্দৰ।
লখিন্দৰ আৰু বেউলা টো কোন হয়।
অ আছিল তাৰপিছত আৰু তেওঁ, তেওঁ বিয়া পাতি এনেকে তাৰপিছত ৰজাই মানে এ চান্দ সদাগৰ ভাবিছে আৰু তেওঁৰ ল'ৰাটোও মৰিব। তেতিয়া তেওঁ মানে কি কৰিলে একদম মানে লোহাৰে ঘৰ এটা নিৰ্মিত কৰিলে। মান ঘৰতো মানে মাৰিব নোৱাৰাকে তেওঁ সাপডাল সোমাই পেলাই তেওঁক ফুটিয়াব নোৱাৰে এনেকে আৰু তাৰ পিছত আৰু মানে কি ৰ মানে চাৰিওফালৰ খেৰটো নামটো মই পাহৰিছো সেই ঘৰটো বনালে মেৰ ঘৰ মানে এতিয়া কিবা সেনেক ক এটা ঘৰটো বনালে সেই ঘৰটো কোনেও সোমাব নোৱাৰে আৰু হিৰিকি নাই একো একো এটা ফুটাও নাই তাৰপিছতে এনেকে আছিলে তাৰপিছতে এই মিস্ত্ৰী বিলাকৰ এটা নিয়ম আছে নহয় এটা এটা হ'লেও ফুটা ৰাখিবই লাগিব বুলি। এই সেনেকে কৰবাত কোনোবা ফালে এটা থাকি গ'ল। সেই সুতটোৰে মানে যোনদিনা বিয়া গম নাপালাই তেওঁ ভাবিছে ৰ যায় ভাবিছে নাই আৰু নিশ্চিন্ত হৈ আছে আৰু কেতিয়াবা নোৱাৰে একো কৰিব নোৱাৰেপক বাচি থাকিব তাৰ মানে বিয়াৰ দিনাই ৰাতিয়ে মাৰি পেলাই মানে সেনেকুৱা।
অ মানে বংশভত মই নিদিও ক কলে যে
স তাৰপিছত উম উম তাৰপিছত আৰু সেয়া
অ' তাৰপিছত আৰু সিদিনা যোনদিনা বিয়া হ'ল ছ মানে সদা মানে কি যোনদিনা বিয়া হ'ল সেইদিনা ৰাতিয়ে আৰু মানে মনসা মায়ে কিবা ৰূপ ধৰি আহি লে তেতিয়া মাৰি পেলালে আকৌ।
উম, মানে সেইদিনা- সেইদিনা ৰাতিয়ে কথা হৈছে আৰু।
অ' সিদিনা ৰাতিয়ে মাৰি পেলালে মাৰি, মাৰি পেলালে লাষ্টত আৰু তেতিয়া মন মানে মনসা মাৰ নাই তেওঁ জেদত লৈছিল আৰু বা মই মাৰিমেই। তেনেকুৱাই আৰু সেনেকুৱা কৈ মোৰ লগৰ এজনী ফোন কৰিছিলে অলপ আগতে। তাই মানে এইটো কথা ক'লে দুটাই আলোচনা কৰিলো আৰু। আজি। সেইকাৰণে মানে কথাখিনি তোমাৰ আগতে অৱগত কৰিলো।